হেল্ল'
হেল
হেল্ল'
অঁ
অ কি কৰি আছা
আছোঁ এনে
অঁ খোৱা বোৱা কৰিলা নেকি
খোৱা বোৱা নাই দিয়ক কৰা কি কৰিছা অ ঘৰতে আছো
ময়ো ঘৰতে আছো দিয়া এনেই ভাত কেইটা খালো খাইলৈ বহি আছো এনে
অ কিহয় খালে ভাত আজি
ভাত এ দালি বনালে তাৰ পিছত আকৌ লেচেৰা মাহ আলু এনেকে ভাজি ভাজিলে গা বেয়া যে তেনেকে একো খাবলৈও মন নাযায় ত আজিহে সে অকনমান খাইছো মানে মেডিচিন টো খাই থকা লকে কে ভাল আৰু যেতিয়ালৈকে মানে মেডিচিনৰ পাৱাৰটো থাকে তাৰপিছতে আকৌ আহে আৰু তেনেকুৱা তোমালোকৰ
উম মই নাই দিয় ভাত বনাই কৈ থৈ দিছো
অঁ মানুহজন
এয়া ওচৰ বৌহঁতৰ ঘৰৰ পৰা কলডিলৰ ভাজি অকণ নিব আহিছো
অ মানুহজন কি দোকানলৈ গ'ল নেকি
হা
মানুহজন বোলো ক দোকান গ'ল
নাই নাই ঘৰতে আছে তেওঁ
অঁ ঘৰতে আছে তোমালোক দুজনহে আৰু এতিয়া ন তোমালোক বোলো দুজনহে
হয় হয় এই ওচৰৰ বৌহঁতৰ ঘৰত মানে হয় হয় ই কলডিলৰ ভাজি অকন বোলে লৈ যাহি
অ কলডিলটো কিন্তু বহুত ভাল দেই। কলডিল টো খাবও লাগে, অ, কলডিল মানে খাবই লাগে। কলডিল হওঁক কাচকল হওক আ তাৰপিছত আইৰণ থাকে ন সেইটো কাৰণে।
কাচকল বা মই হেৰি কৰি খাওঁ হেৰি দালিত দি পেলাই খাওঁ ভাল লাগে।
অ ময়ো খাওঁ ভাল পাওঁ মই কাচলটো খাই ভাল পাওঁ আৰু হেৰি এনেও কলডিলটো কলডিল টো কিন্তু এটা কথা দেই কুটা পিছত কিন্তু ধুব নালাগে।
নধো মই হেৰি ক ধুনীয়াকে বাকলিতো গুচাই এনে হেৰি কৰি ধুই লওঁ আও।
অ ধুই পেলাই প্ৰথম অ তাৰ পিছতে হেৰি কুটা পিছত আৰু ধুব নালাগে কাৰণ আইৰণটো গুচি যায় ন যদি আইৰণটো গুচিয়ে যায় ধুই দিলে সেইটো আৰু খোৱাতকে কি আৰু এনেই খোৱা নিচিনা হয় ন ইমান যিটো পাব লগীয়া সিমান নে ভিটামিন গুচি যায়। খুব খাবাচোন কলডিলটো ভাল, আমি কলডিলটো কেতিয়াবা দালিৰ লগতো থুপথুপীয়াকে বনাই খাওঁ। আকৌ কলডিলৰ যে ফুল খিনি যে আহ মাছ নাখাওঁ এনেই দালি দি পেলাই খাওঁ মছলা দি পেলাই। নে জিৰা চিৰা এনেকে পিচি দি পেলাই বহুত ধুনীয়া লাগে খাবলৈ কিন্তু। মাছ নিদি এনে, মাছ দি খাই পোৱা নাই বাৰু কলটো। অ বিৰাট ধুনীয়া লাগে, অ বহুত ধুনীয়া লাগে, অ মই কলডিলটো কি কম প্ৰথম ঘুই লওঁ উম, অ। কেনেকে বনোৱা কোৱাচোন?
এয়া কলডি দু ধ কুটি ললো তাৰ পৰা দালি কেইটামান ধুই পেলাই একেলগে বইল কৰিলোঁ, বইল কৰাৰ পিছত পানীটো পেলাই নিদিওঁ আকৌ দালি লগত একেলগে ব কৰোঁ যে তাৰ পৰা সেয়া হেৰি নহৰু দুপুটামান দি তেল মাৰি দিও আৰু মাছ ফ্ৰাই কৰিবলৈ মাছ দি দিওঁ। খাই ভাল লাগে মানে তৰকাৰী খন, বালিয়া বালিয়া দা হয় দা অ, দা দালি কেইটামান দিওঁ যে বালিয়া বালিয়া মানে
এ ইমান ধুনীয়া টেষ্টি লাগে মই তেনেকে খাওঁ মই খুব ভাল পাওঁ। আৰু এক্চুৱেলি কি জানা তুমি ভাজি পেলাই খোৱাতকে ভাজোতে অলপ মানে কি তাৰ বস্তুতটো হেৰিটো গুণাগুণত গুচি যাই ন তুমি যেতিয়া বৈল কৰি দিলা তাৰ গোটেইখিনি গুণাগুণ ৰখিয়ে গ'ল ন তাৰ যিমান খিনি ভিটামিন হওঁক আইৰণ হওক যি হওঁক সকলোখিনি তাত ৰৈ গ'ল নাই কলডিলটো।
ভাজিতকে মই এনেকে তৰকাৰী বনাই খাই বেছি ভাল পাওঁ মাছ
অ ময়ো ভাল পাওঁ, ভাজি বনালে মই কি ভাবো জানানে এ ইয়াৰ চাকে আচল হেৰিখিনি উৰিয়ে গ'ল নেকি। ভাজোতে কিজানি জুইতে শুকাই গল নেকি জুইে পুৰিয়ে পেলালে নেকি, কিন্তু বইল কৰিলে ভাবো যে ইয়াত অ মানে কি বস্তুতটো প্ৰথম বইল কৰিলো তাৰ পিছত আৰু তেল চেল মাৰি দিলো বা গোটা জিৰা কেইটামান পিচি পেলাই কেঁচাই তাৰ পিছত উতলত পেলাই দিবাচোন ইমান ধুনীয়া গোন্ধ এটা ওলাই খাবলৈও ভাল লাগে। মইও তেনেকেই খাওঁ, ভাল পাওঁ।
আগতে আমাৰ ইয়াৰ প্ৰথম ধৰ প্ৰথম আহোতে মই তেনেকৈ খাও আগতে ঘৰত। মাছ দি পেলাই ধুনীয়াকে ক
অ-অ মাছ দি দিলেও ধুনীয়া লাগে, অ মাছ খাওঁ দিয়া পাহৰিচিলোয়ে অ, এই মোৰ অপাৰেচন কৰাৰ পিছত মা মাগুৰ মাছ দি তেনেক বনাই দিছিল।
হয় আমাৰ এওঁকো তেনেকে খুৱাইছিলো নহয় বহুত খোৱালো কলদিল। এতিয়া কয় কলডিল বুলি ক'লে অকনমান ঘিণেই কৰা হ'ল মানে খালে যে আৰু তেতিয়া বহুত
হয় হয়, মানে যেনেকৈ নহওক তেনেকৈ বনাই খোৱা টো যি কল্প কলডিলে নেপাও মানে খুৱাওৱে আনি পেলাই। তেওঁ ধৰক তেজপানীটো আহিলে পুতুককে খোজ হয়, তেজপানীটো আহিলে পুতুককে সুস্থ হ'ব বুলি, হয়। ক'লা কচুও খোৱালো দিয়ক বহুত, কিছুমানে ক হয়, কিছুমানে কয় যে হেৰি অপাৰেচন কৰাৰ পিছত কচু খোৱাব নালাগে খুজতি হয় কিন্তু ঈশ্বৰৰ কৃপাত আমাৰ এওঁক ইমান খোৱালোঁ কচু। তথাপিও খজতি নহ'লে।
এই হেৰি অপাৰেচন কৰোঁতে মানুহৰ ব্লাডটো বহুত গু চি যায় ন' সেইটো কাৰণে পিছত টো এইবিলাক ভালকে বস্তু খুৱাবলৈ দিয়ে মাগুৰ মাছ হওঁক, শিঙি মাছ হওঁক। বা মুৰ্গী পোৱালি হওঁক, মই মুৰ্গী পোৱালি বাৰু নাখালো অ', কুচিয়াটো মোক ঘিণ লাগে কাৰণে নাখ খাওঁ কিন্তু কলডিল, এই বহুত খালোঁ মাক
হয় দিয়া, কুচিয়াটো বা ময়ো নেখাও কিন্তু তথাপিও কিন্তু আমাৰ মান
নাই কুচিয়াটো বোলে বহুত ভাল, খাব লাগে।
মই আগতে বাচিবও নোৱাৰো নহয় কিন্তু উপায় নাই আও। কৰিবই লাগিব এতিয়া, একেবাৰে বাচি কৰি ধুনীয়া
আগতে যিয়ে নকৰা এতিয়াটো আৰু সকলোখিনি কৰিবই লাগিব ন' সেইটো মাইকী মানুহৰ কৰ্তব্যই, খুৱাব লাগিব, এইটো মাইকী মানুহক গৃহিণী হোৱাৰ পিছত ৰ্তব্য নিজে লাগিলে যিয়ে নাখাওঁ, খাওঁ আগত চুৱ নোচোৱ বেলেগ কথা
সে হ হয় দিয়ক, আগতেটো কিছু কাম নকৰাকে আছিলো ন'।
অ', এতিয়া নক
এতিয়াত এতিয়াটো নক আৰু নোৱাৰোঁ থাকিবলে নোৱাৰোঁ মানে নিজে নোৱাৰোঁ।
অ'।
কৰোৱে মানে হয়, বিশেষ মানে পাপ হৈছ কাটো ধৰ নিজে
উম, আৰু এটা কথা দেই কিন্তু নহয় মান মানুহবিলাকৰ ইমানে বেমাৰ হৈছে নহয় পৰাাৰপক্ষত কি কৰিবা জানানে মাস্কে ব্যৱহাৰ কৰিবা। আৰু যিকোনো এটা বস্তু ভালকে চোৱাৰ পিছত কিবা এটা খাবলৈ হ'লে হাত চাত কিন্তু ভালকে ধুই কৰি ল'বা, লৈ পেলাইহে খাবা আৰু গৰম পানীয়ে যিমান পাৰা এতিয়া বৰ্তমান তুমি গৰম পানী ব্যৱহাৰ কৰা ইমান মানুহৰ বেমাৰ হৈছিল ছে আও বেমাৰী মাৰীটো মানে কি হৈছে ভাইৰাছ জ্বৰ মানে গম পাইছা এইটো পতককে ভাল নহয়। অ', কৰোণা নিচিনাই।
সেইদিনা আৰু দেই হেৰি সকাম এখনত গৈছিলোঁ অ', মেধি মানে কেইজনে আৰু হেৰি মাস্ক পিন্ধিছে তাৰ মানে কিছুমানে বোলে অ', মেধি কেইজনে দেখোন গামোচা আহি পেলাই মাস্ক এখনকে পিন্ধি ল'লে। তেনেকে কৈছে দেই কিন্তু এতিয়া উম, মানুহবিলাকৰ আৰু জ্বৰ জাৰী হৈছে নহয় তেতিয়া মানে অনুভৱ কৈছে, ঠিকেই কৈছে।
ঠিকে কৰিছে, নহয় ঠিকে কৰিছে। আৰু মাক্সটো মানে কি এতিয়া কথাটো ক'লো তুমি মোৰ লগত কথা পাতি আছ ছা তুমিতো গম নপোৱা যে মোৰ ওচৰত আহি কথা পাতি আছ ছা মোৰ যে গা বেয়া হৈ আছে, তুমি যদি মাক্সখন নিজে মাৰি থাকিলা, তোমাৰ এটা প্ৰটেকচন হ'ল নহ, মই কথা পাতিলোম মোৰ মুখৰ শ্বাস-প্ৰশ্বাসবোৰ তোমাৰ উশাহ লওঁতে তোমাৰ নাকত সোমাই গ'ল। তোমাৰ তেনেকে গৈ তুমি যদি কমজুৰি হয় তোমাৰ ইমিউনিটিটো যদি কমজুৰি আছে তোমাৰ এটেক কৰিব পতককে। হয় নে নহয় সেইটো কাৰণে তুমি যদি চেন্টি থাকা মাক্স খন মাৰি পেলাই তুমি বহুত খিনি বা বাচিব পাৰিবা যেনেকুৱা আৰু গৰম পানীটো একে পাৰপক্ষত ব্যৱহাৰ কৰিবে, মানে বহুত মানুহৰে হৈছে মানে অ'। গৰম পানীতো লাগিলে খাব নোৱাৰিলেও ঠাণ্ডা কৰি থ'বা। যেতিয়া উতলা গম পানীটোত ঠাণ্ডা হৈ গম বীজাণুতো মৰিলেই হ'ল অ', মানে চেফটিকে থাকিলে মানুহৰ, মানুহে কয় নহয় খাব বধানৰ মৰণ নাই বুলি কয়, হয় নে নহয়?
আমি এতিয়া ধৰ কিছু, এতিয়া গৰম দিছে বুলি আমি গৰম পানি খাবলৈ ম নকৰোঁ।
অ'।
গৰম দিছো বুলি গৰম পানী খাবলৈ মন নকৰোঁ কিন্তু গৰম পানীটোৱে কিমান যে উপকাৰ কৰে মানে সেই কথাটো নাভাবোৱে।
অ' এ এফালপা আহিলো ইমান গৰম লাগি আহিছে ঠা ঠাণ্ডাপানী এগিলাচ দে কিন্তু সেই ঠানে-ঠাণ্ডা পালী, ঠাণ্ডা পানি গিলাচটো খালো কিন্তু সি আমাৰ কি কৰিলে গৰমত আহিছো দেহত অপকাৰহে কৰে। অ' ক্ষতি হয়, তাতকে আৰু একো নহয়। তুমি এখনটেক কাৰণে ৰিলেক্স পালা কিন্তু তোমাক আ পিছলৈ গৈলৈ পেলাই দুদিন পিছত গৈ পেলাই সিয়ে তোমাক এটেক কৰিব, কিন্তু ই খন্তেকৰ আৰাম কণ পালা। কিন্তু‌ তুমি সেই খন্তেক সময়ত আৰাম কণ নিবিচাৰি পেলাই যদি গৰম পানী কন খালা হয়। কিন্তু দুদিন পিছত তুমি আকৌ সেই সুস্থ হৈ থাকিব পাৰিলা হয়।
আমি এতিয়া সেই কথাটো নাভাবোৱে এতিয়া আনি পালে জাটোত তে আনি থৈ দিছোঁ পানী, সেই পানী নহ'ব আৰু কলৰ পা আনিব লাগিব। একে দামকল বা বোলে ঠাণ্ডা ঠাণ্ডা পানী এগিলাছ মাৰি খাওঁ বোলে অ' ইমান ধুনীয়া লাগিছ
ধুনীয়া লাগিছে কিন্তু সেইকণে আমাক কিমান ক্ষতি কৰি আছে এতিয়া আমি সেইটো উপলব্ধি কৰা নাই কিন্তু যেতিয়া বেমাৰ হৈ যাব একেদিনাই তোমাৰ বেমাৰ নহয় দিয়াচোন আজি খালো কালি খালো এইবিলাক জমা হৈ হৈহে
হয়, কিছুমানে কয় আমি ইমান খাই আছো মোৰ একোৱে হোৱা নাই।
এই, হ'ব একেদিনাই নহয় নহয়। আজিখিনি অকণমান জমা হৈছে কাললৈখিনি অ কনমান জমা হৈছে। তেনেকে বস্তুটো জমা হৈ হৈ যেতিয়া বহুত বেছি হৈ যাব।
তেতিয়া অসুস্থ হ'ব আৰু তেত
অ' সেইটোৱে বস্তুটো যেতিয়া পৰিমাণটো বেছি হৈ গৈ থাকিব তেতিয়া হে তোমাক ক্ষতি কৰিব। অকনমান হওঁতে তোমাক একো ক্ষতি কৰি নোৱৰে হয়নে নহয়? উ সেইকাৰণে। আগলে নিজে অকণ সাৱধানে থাকিব। মাক্সখন মাৰি থাকাটোৱে একো কোনো, কোনোবাই কব পাৰে এই মাক্স মাৰিছে। কিন্তু, তুমিহে সাৱধানত থাকাৰ কাৰণে তুমি বাচ
বাচি আছো, হয় বাৰু।
বেলেগৰ কথাটো কেলে লাগিছে, কোনোবাই যদি বেয়া পাইছে মাৰিবলৈ, নালাগে মাৰিব। উ এতিয়া অ'। এইটো এতিয়া মা-কিবা ফিভাৰেল জ্বৰ নে কি বুলি কৈছ ছে মানে ভাইৰাছৰ হেইত কিবা এটা ফেভায়েল বুলি আহিছে। এই ডক্তৰ উম এ তিয়া হস্পিটেলত
ভ-গোটেই ভৰ্তি হৈ থাকে বুলি শুনিছোঁ। আমাৰ ইয়াতো, আমাৰ ইয়াতো এতিয়া কিছুমান ল'ৰা-ছোৱালীয়ে পৰীক্ষা দিব পা নাই।
অ'।
হয় আছে প্ৰাইভেটত পঢ়া স্কুলৰ ল'ৰা ছোৱালী বিলাকে পৰীক্ষা দিব পৰা নাই, কে জ্বৰটো মানে হ'লে বিচনা
উঠিব নোৱাৰে উ আৰু এই লগতে ঠাণ্ডা লাগে লগত তে গৰম লাগে আৰু মোৰটো ইমান মানে দঘূ নহয়।
সৰু ল'ৰা-ছোৱালী আনকি শুনিছো সৰু ল'ৰা-ছোৱালী আনকি কয় অ' মোক গাটো ইমান বেয়া লাগিছে। মাথাত টো মই দাঙিবই পৰা নাই তেনেকুৱা অনুভৱ কয় হয়নে? আমি ডাঙৰ মানুহে কৰা অনুভৱটো বেলেগে। সৰু ল'ৰা-ছোৱালীয়েও তেনেকুৱা অনুভৱ কৰে।
প্ৰথম নহয় সেই বস্তুটো হয় হোৱা কাৰণত সিহঁতে নোৱাৰে থাকিব, কাৰণ এতিয়া মই নিজে গম পাইছো। যে ডাঙৰ মানুহজনী হয় মই মোৰতো দাঙিব নোৱাৰো অ সেইকাৰণে মই মানে তেতিয়া জাকে যোনে নহওক কোনোবাই যদি কৈছে মোক যদি খবৰো লৈছে মই কওঁ যে সাৱধানে থাকিবি মই যিমান খিনি কষ্ট খাইছো বেলেগে খাব নালাগে সেইটো কাৰণে বেমাৰ নহওঁ। আগতীয়াকৈ প্ৰটেকশ্যনটো লৈ থাক অ অ ঠিক আছে হ'ব দিয়া।